যে হেল্ল' অহ কি কৰি আছা
অ এনে আছো দিয়া তুমি কি কৰি আছা
অ ময়ো এনেই আছো চ আজি আমি অ স্ক স্কুল লাইফৰ বিষয়ে কথা পাতো ঠিক আছে।
অ ঠিক আছে কোৱা
তোমাৰ স্কুল লাইফটো কেনেকা গলে
হয় মোৰ স্কুল লাইফটো বহুত ভাল আছিল। স্কুলত বহুত ইনজইও কৰিছো। বহুত ভাল লাগিছিলে মানে বহুত ফ্ৰেণ্ডো আছিল। মোৰ আৰু তোমাৰ কেনেকুৱা গ'ল
মোৰো বহুত ভাল গৈছিলে। এইয়া তোমাৰ স্কুল লাইফত ফেভৰেট চাবজেক্ট কি আছিল
মোৰ স্কুল লাইফৰ ফেভৰেট চাবজেক্ট মেৰ্টচ আছিল আৰু ইংলিছ আছিল আৰু তোমাৰ।
উৱাউ মেৰ্টছ মই মেথছতো মই একেবাৰে ভাল পোৱা নাই স্কুলতো ভ ভাল পোৱা নাই কলেজতো ভাল পোৱা নাই মোৰ ফেভৰেটটো ইংলিছে আছিলে মানে বেছিভাগ ইংলিছে ভাল পাইছিলো। অ তোমাৰ এনেকা এয়া মানে অ ফেভৰেট টিচাৰ আছিল নে?
হয় মই যিহেতু মই মেট বহুত ভাল পাইছিলো, মানে, তেওঁৱে মানে আ জোনটো টিচাৰ আছিল মেথছৰ তেওঁ বহুত ভালকে বুজাইছিলে, কিবা ডাউট থাকিলেও মানে ভালকে মানে ছাৰে বুজাই দি আছিল, মানে বহুত ভাল আছিল আৰু ইংলিছ ওচৰৰ ছাৰ আছিল, তেওঁ বহুত ভাল আছিল। ছিল সেইকাৰণে মই মোৰ, দুটাই ছাৰ বহুত ফেভৰেট আছিল আৰু তোমাৰ?
অ' হয় নেকি, মোৰো ইংলিছৰ টিচাৰো, মানে মোৰ বেছিভাগ টিচাৰ্চ বিলাক ভালে আছিলে, আমাৰ স্কুলত মানে কম টিচাৰ্চ আছিলে। চ' মানে, যিমান আছিলে চবে ভালে আছিলে আৰু। উম। তুমি মানে, আ যেনেকা, স্কুল লাইফত হয় কি নাই, তুমি টিফিন লৈ গৈছিলা কি যোৱা নাই?
হয়, স্কুল লাইফততো চবেই টিফিন লৈয়ে যায়। মইও লৈ গৈছিলো, সদায় মানে টিফিন লৈ গৈছিলো, মোৰ স্কুল অলপ দূৰত আছিল ন, ত' মই তেতিয়া মানে সদায় টিফ ফিন লৈ গৈছিলো, আৰু আহোঁতে আহোঁতে তিনটা চাৰিটা মান বাজিছিলে, ঘৰত আহোঁতে দেৰিয়ে হৈ গৈছিল ন। সেইকাৰণে টিফিন লৈ গৈছিলো, আৰু ৰাতিপাই ওলাই যাওঁ, ছয়টা মানত সেইকাৰণে, তুমি লৈ গৈছিলানে?
স্কুলতো ওচৰতে আছিলে, চ' আমাৰ স্কুলৰ পৰা মানে, আ, এই খানা চানাও দিছিলে মানে, আমাৰ আ, হেৰি গ'ভমেন্ট স্কুল আছিলে। চ', অ' তাত তে আমা দিছিলে, আমি খাইছিলো, আ' এতিয়া যেনেকা এতিয়া তুমি, অফ পিৰিয়ডত কি কৰিছিলা টিফিন টাইমত?
হয়, মই অফ পিৰীয়ডত ফ্ৰেন দৰ লগত খেলিছিলো, মানে বহুত ভাল লাগিছিল, তেতিয়াতো সৰু আছিলো ন, আৰু সৰু টাইমত অফ টাইমত কি কৰিম মানে, সৰু ফ্ৰেণ্ডৰ লগত খেলিছিলো, এনেই আমি বাহিৰত খেলিব গৈছিলো, এনেই ফুৰিবও যাওঁ, মানে আমাৰ স্কুলৰ পৰা মানে এনেকুৱা বাহিৰত অলপ টাইমৰ কাৰণে এনে বাহিৰত ওলাব দিয়ে, মানে ইমানো নহয়। এনে গেট থাকে আৰু এনে ফিল্ড আছ ছিল তাতে ডাঙৰ ফিল্ড আছে, তাতে মানে ওলাব দিছিলে। এতিয়া এনেই ফুৰিব গৈছিলো আৰু। ফুচকা-চুচকা খাইছিলো।
হয়, অ', অফ পিৰিয়ডত টো বেছিভাগ আমি খেলিছিলোয়ে আৰু, ভাত খোৱা, আ', মানে অফপিৰিয়ডত ভাত দিয়ে ন, সেই কি নহয়, মানে টিফিন টাইমত, চ' মানে এইটো ভাত থোৱাতেই আমাৰ মানে বেছিভাগ সময় গৈছিলে, তাৰ পাছত আমি খেলা, চেলা কৰি-কৰো, মানে তুমি, উম', তোমাৰ বেচ, যেনেকে তুমি ক'লা তোমাৰ বহুত মানে লগ আছিলে স্কুল লাইফত, চ', তোমাৰ বেছি ল'ৰালগ লগ আছিল নে ছোৱালী লগ আছিল?
মোৰ সেনেকুৱা নাছিল যে ল'ৰা -ছোৱালী বুলি মানে চবৰ লগতে লগ আছিল। স্কুলৰ মানে যিমান ষ্টুডেন্ট আছিল চবৰ লগতে ভাল লগ, অকল মোৰ চাৰিজন মানে ভাল লগ আছিল। দুজনী ছোৱালী আছিল আৰু দুজনী ল'ৰা আছিল বহুত ভাল আছিল মানে, তে,
তোমাৰ অ', তোমাৰ অ ', তোমাৰ স্কুলত মানে বেষ্ট ফ্ৰেণ্ড আছিলে নে?
হয়, মোৰ এজনী আছিল বেষ্ট ফ্ৰেড। তোমাৰ আছিল নে?
আঃ স্কুলততো মোৰ এনেকাে বেষ্ট ফ্ৰেণ্ড বুলি কে, নাছিল মানে চবে ধুনীয়াই লগ আছিল। আছিলে অ যে, অ, চবৰ লগতে ভালকে আছিলো তুমি বেছিভাগ এ, স্কুলৰ সময়ত হয় কি নহয় আমাৰ স্কুলৰ লাইফতটো বেলেগ হয়। কি নহয় চ', তুমি স্কুলৰ মানে স্কুলত ক্লাছত তুমি বেছিভাগ কোনটো বেঞ্চত বহা মানে ফাৰ্ষ্ট, ছেকেণ্ড, থাৰ্ড
হয়, মই মানে স্কুলত যা আমাৰ এটাই বেঞ্চ আমি চিলেক্ট কৰি থৈছো যে, সেইটোতে আমি সদায় মানে চাৰিজন যে ফ্ৰেণ্ড আছিলো ন, ' আমি এইটো থ্ৰী নম্বৰ, বেঞ্চত সদায় বহিছিলো, এইটো বেঞ্চত মানে সদায় ভাল লাগিছিলে। মানে বেছি আগতো বহুত, বহুতে মানে ভয় লাগি যায় চাৰ থাকে না আগত ত', চাৰ থাকে সেইকাৰণে আৰু বেছ, লাষ্টততো বহিলে ইমান ভাল নালাগে, মানে কেতিয়াবা লাষ্টতো বহিছো হো এনেতো আমি, টো, থাৰ্ড নাম্বাৰ বেঞ্চত বহুত মানে বহি,
অ ', -অ, 'মইতো ফাষ্ট বেঞ্চতে মানে আমাৰ লগ বিলাক আছে। চিলে চ ', মানে আমাৰ এতিয়া উম', আ, ছা কোনো মানে চবে ভয় কৰে না পাঁচ দিন, চৈ বহিলে আমাক কিবা প্ৰশ্ন কৰিব নেকি কিবা সুধিব নেকি এনেকা ভয়ত মানে বেছি ভাগে, বহে ত', মানে আমাৰ আমি, কেইজনীমান ছোৱালী আছিলো তিনিজনী চ' আমি আ ফাৰ্ষ্ট বেঞ্চ টো আমাৰ বুকে আৰু মানে এতিয়া কেতিয়াবা কেতিয়াবা এলাহ লাগি যায় এটা বেঞ্চত বহি বহি চ' ছেকেণ্ড বেঞ্চ আৰু- ফাৰ্ষ্ট বেঞ্চতে বেছিভাগ বহিছো। হয় আৰু তোমাৰ মানে স্কুলত যেনেকা এতিয়া অ ফেভৰেট চাবজেক্টটো কলা হয় কি নহয় অ কেতিয়াবা এ স্কুল ছুটি কৰি পেলাই কতবা ফুৰিব গৈছা নে যোৱা নাই?
হয় এবাৰ গৈছিলো স্কুল ছুটী কৰি মানে এনেকুৱা নহয় মানে এনে মাক সুধি কিনে গৈছিলো ঘৰৰ পৰা চবলৈ সুধি কিনে স্কুলৰ ছুটি হোৱাৰ পিছত- এনেই আমি এটা মানে এইটো এ বশিষ্ঠত ফুৰিব গৈছিলো। তাতে অ এবাৰেই গৈছিলো আৰু তুমি গৈছ
নাই স্কুলৰ পৰাইতো এনেকে যোৱা নাই আৰু অ তেনেকা মানে স্কুল ছুটি কৰা আমাৰ এনেকা মানে যেতিয়া কেতিয়াবা কেতিয়াবা আ চাডেনলি অ হাফ- পিৰিয়ড হয়। হয় কি নহয়? আমাৰতো বেছিভাগতো শনিবাৰে হাফ পিৰিয়ড হয়। ত কেতিয়াবা কেতিয়াবা চাডেনলি হাফ পিৰিয়ড হ'লে মানে চব লগ মিলি পেলাই আমাৰ ক্লাছত মানে বেছি ষ্টুডেন্ট নাছিলে। আমাৰ বণ্ডিঙো ভাল আছিলে কম ষ্টুডেন্টত। চবে আমি মিলি পেলাই অ ফুৰিব গৈছিলো। উম তোমাৰ আৰু কোৱা হয় তুমি কোৱা আৰু
তুমি এনে স্কুলত কিবা কিবি- মানে এইটো খেলত নহলে কিবাত মানে ডান্সত
হয় কৰিছো আমাৰ- মানে এ ডান্স কম্পিচ কম্পিটিচন ইয়া আৰু কিবা কিবি এনেকাতো হোৱা নাই বেছিভাগ আমাৰ মানে স্পৰ্টচত মই পাৰ্টিচিপেট কৰিছো। যেনেকা কাবাডী, ৰছী টানা- অথবা হেৰি কি কয় নি চা নিম্বু চাম্বাচ এনেকে- কিবা কয় না এইটো মানে এইটো পাৰ্টিচিপেট কৰিছো আৰু শিকিছো আৰু স্কুলৰ স্পৰ্টচ টো মানে চৰি খেলটো বহুত ধুনীয়া হয় ন।
হয়।
তেতিয়া তেতিয়াৰ মেমৰিজ বিলাক বহুত ধুনীয়া ধুনীয়া তোমাৰ স্কুলত খেল ধেমালি হৈছিলে নে?
হয় মই, স্কুলত বহুত মানে খেলিছিলো বহুত খেলাত পাৰ্টিচিপেট কৰিছিলোঁ ৰাণিং কৰিছিলোঁ মানে ৰানিঙত কৰিছিলো আৰু এনে আমাৰ স্কুলত মানে কেৰমো আছিল এ খেলিব দিছিলে তেতিয়া কেৰম খেলিছিল। ছিলো। আৰু এনে ফ্ৰেণ্ডৰ লগ তে কথা পাতিছিলো এনে খেলছিলো ফ্ৰেন্ডৰ লগতে আৰু এনে ডান্সটো কেতিয়াবা কিবা ফেষ্টেভল থাকিলে যেনেবা টিচচাৰ ডে হ'ল মানে কিবা এনে ফেষ্টিভেল আমাৰ কলেজ মানে স্কুলত পাতিছিলে তেতিয়া মই মানে পাৰ্টিচিপেট কৰিছিলো আগত মই
হয় আচ্ছা তুমি উম যেনেকা এতিয়া কলেজ ফেব্ৰুৱেলত চৰি স্ক স্কুল ফেবৰেলত তুমি মানে আ তোমাক বেয়া লাগিছিলি য়া লাগা নাই।
লাগিছিলে হয় সেইটো বেয়া লাগে ন। মানে ইমান ইমান বছৰৰ পৰা স্কুলতে আছিলো আৰু ইমান ফ্ৰেণ্ড আছিলে এতিয়াও আছে মোৰ সেইবোৰ ফ্ৰেণ্ড বোৰ তথাপিও মানে মানে এটা লাগ। মানে বেয়া লাগে এতিয়াও মানে মেমৰিজ বোৰ মানে মনত কৰিলে মানে অলপ এইটো লাগে। আৰু এনে তোমাৰ এনেকুৱা কিবা মেমৰি আছে। নে তুমি এতিয়াও মানে পাহা ধৰা নাই এতিয়াও তোমাৰ মনত পৰে।
অ মোৰ স্কুল ফ্ৰেণ্ড এতিয়াও আছে চ' আমি আমি লগ ধৰি থাকো অ আমি মানে বেছিভাগ স্কুল ফ্ৰেণ্ডত মানে এটাই জাগাত আছো আৰু অ যে আমি মানে ফুৰি থাকো মানে লগ ধৰি থাকো। আমাৰ মেমৰিজ বিলাক কালেক্ট কৰি থাকো এনেকা নহয় কি মানে নাই আৰু বহুত বহুত মেমৰিজ বিলাক আছে কেতিয়াবা কেতিয়াবা স্কুললৈও যাও এতিয়াও যাও মেমৰিজ হেৰি কৰিব কাৰনে। তোমাৰে অ তোমাৰ ঘৰৰ পৰা তোমাৰ স্কুলটো কিমান দূৰ?
মোৰ ঘৰৰ পৰা স্কু স্কুলটো দূৰেই আছে। হেই অ এনে পাঁচ কিলোমিটাৰ আছিল।
অ
হয় আৰু তোমাৰ?
মোৰো ইমান মোৰতো বেছি দূৰো নহয়, মোৰো মানে দচ মিনিট লাগে আৰু মোৰ ঘৰৰ পৰা স্কুল যোৱাতে। উম বেছি ছি দূৰ নাই।
আচ্ছা তোমাৰ মানে, হয় কোৱা?
কোৱা তুমি
মানে তোমাৰ মানে স্কুলত তুমি কিবা এনেকুৱা কৰিছিলানে? মানে এনেকুৱা কিবা দুষ্টমি কিবা এনেকুৱা কৰিছিলা যে এতিয়াও তোমাৰ মনত পৰে?
মোৰতো মানে এটাই অভ্যাস আছিল মই অ টিচাৰছ পৰা মানে গালিও শুনিছো কি মানে - মানে বেঞ্চত লিখা। মোৰ মানে ক্লাছ টেনত মোৰ‌ চ' আমাৰ ক্লাছৰ চব বেঞ্চতে মোৰ নাম। অ' মানে চাৰে কয় কি আমাৰ অ মই হিন্দী মিডিয়ামৰ পৰা পঢ়িছো ত' চাৰে কয় কি অ' তুম কিয়া তুমহাৰা নাম ভূল যাতি হো বোলকে তুম অপনা ব - ব্ৰেঞ্চ মে অপনা নাম লিখতি ৰেহতি হ', তুম কিয়া তুমাহাৰা নাম ভূল যি হ', এনেকা কৈছে আৰু গালিও দিছে মৰমো কৰিছে। ত' মই কৈছো ছাৰক ছাৰ টো মেমৰিজ হয় আমি - আমি গলে অ মোৰ নামটো থাকিব নহয় ইয়াতে এনেকা কব আৰু। তুমি কিবা দুষ্ট কৰিছানে? টিচাৰছ পৰা গালি শুনিছানে?
হয়। এবাৰ মানে আমাৰ স্কুলতে মানে আম গছ আছিল তাত এ মই আৰু মোৰ মিলি কিনা আমি আম গছত উঠি কিনা আম পাৰি দিলো মানে তেতিয়াই মানে হয় স্কুলৰ সুখ মানে ওচৰতে আছ ছিল আম গছ তাতে মানে আমটো এইটো কৰিছিলো। এতিয়া আমি তেতিয়া মানে টিচাৰ্ছে গম পালে। তেতিয়া, তেতিয়া আৰু অলপ এইটো হৈছে চ' টিচাৰ্চে কৈছে আৰু গালি শুনিছো
অহ। মানে অ তুমি গালি খাইছা আৰু দুষ্টামি কৰি পেলাই হয় নে? অ' এইটো অ' এইটো সময়ত বেয়া লাগিলেও কোনো কথা নাই, এতিয়া এইটো মনত পেলালে মানে ভাল লাগে আৰু অ এনেকা এনে হৈছিলে কি নহয়, অ', অ', হয়। তোমাৰ লগত কথা পাতি বিকিয়ে ভাল লাগিছে ত' থেংক ইউ চো মাচ